কি কৰি আছ এয়া ছো এনে ইমান গৰম দিছে বোলো অকণমান ৰাস্তালৈকে ওলাই যাওঁচোন
অ বাকী তহতৰ খেতি আজি পথাৰলৈ গৈছিলি নে
খেতি মানে তোৰ ইমান গৰম দি আছে নহয় তোৰ ৰাতিপুৱা মানে ইমান দেৰিলৈকে থাকিব নোৱাৰিলোঁ তাৰপিছত পিছবেলা মানে অকণমান ৰ'দটো সামৰিলে তাৰপিছত অকণমান দেৰিলৈকে থাকি পথাৰত মানে যিমানকৈ বোকা দিছিলে আৰু ৰুই থৈ আহিলোগৈ আৰু উম
তাৰ পৰা ঘৰত খবৰ খাতি কেনেকুৱা এতিয়া?
ঘৰত মানে আৰু কি কবি আৰু ঘৰত চবৰে এতিয়া ভালেই আৰু মোটামুটি চলি আছে আৰু মানে ধৰ মাৰহে গাটো অকণমান ভাল নহয় মূৰ ঘূৰাই থাকে যে উম সেইকাৰণেহে অকমান ভাল নহয় বাৰু এনে চব ঠিকে আছে
তাকে- তাকে মই মানে সেই কি কৰিলো এই দি নটো আজি মানে ৰাতিপুৱা ছটা বজাতে পথাৰলৈ গলো দেইতাই হাল বাইছিলে গৰু দি গৰুৱে হাল বাইছিলে মানে আজিকালিতো গৰুৱে হাল নাবায়েই আৰু ছবে ট্ৰেক্টৰে লগায়
অ।
তাৰ পৰা মানে সেই ৰাতিপুৱা ওলাই গলো আহি পেলাই তোৰ ৰা উ এঘাৰটামান বজাতে ঘৰ সোমাইছো এতিয়া মানে আকৌ তাৰ পৰা আহি আকৌ কম্পিউটাৰত যাবলগীয়া হ'ল তাৰ পিছ এতিয়া কম্পিউটাৰৰ পৰা আহি বোলো অকমান লগৰ এটাৰ ঘৰলৈকে ওলাই আহিছো মানে একদম কিবা এটা ভাগ এনেকা আমনি লাগিছে অকলে অকলে মানে সেইকাৰনে বোলো ওলাই যাওঁ অকনমান তাকে ওলাই আহিছো অলপ
তাকে তাকে মানে ইমান গৰমটো পৰি আছে নহয় নাই গৰমৰ মানুহে দিনৰ দিনতো পথাৰ থাকিবই নোৱাৰে তাৰ পিছত আকৌ তোৰ উম এইবিলাক এতিয়া ৰাতি হোৱাৰ পিছত তোৰ মানে ভাগৰ টাইপ লাগে এতিয়া অকল শুই থাকিবলৈ মন যায় আকৌ কাৰেণ্টটো ও নাথাকে নহয়, গম পাইছ নে নাই? কাৰেণ্টটো বৰ ডিষ্টাৰ্ব দি থাকে আমাৰ এইফালে
গৰম দিনত কাৰেণ্টবিলাকো বহুত বেয়াকে কাটে মানে
মান বহুত বেয়াকে কাটে মানে টোৰ বহুত ডিষ্টাৰ্ব দিয়ে কাৰেণ্টটোৱে
তাকে মোৰ মানে তোৰ এতিয়া এতিয়া দিনডাল আঁথনি ঘ ইমান পথাৰৰ পৰা ইমান মানে গৰমত আহিছো মানে টো পথাৰত মানে কোৰ মাৰিছিলো আজি পথাৰ খিনি অকনমান মানে এ জাবৰ উঠি আছে ওপৰত, কোৰ মাৰিছিল লো তাৰ পৰা আহি ঘৰত মানে ৰখিবলৈ পোৱা নাই কাৰেণ্টটো নাই নহয় ৰখিবলৈ লৈছো কাৰেণ্টটো নাই এতিয়া
উম তাকে- তাকে মানে তোৰ আজিকালি তোৰ কি হৈছে এ দিনত যিমানেই তোৰ এ গৰমতটো দিব, ৰাতিলে তাৰপিছত ৰাতিওতো গৰমতটো দিয়ে থাকে তাৰপিছত আকৌ তোৰ কাৰেণ্টটোতো নাথাকেই মানে কাৰেণ্টটো আজিকালি কিলে ইমান কাটি থাকিবলৈ লৈছে জানো?
তাকেহে মানে উপায় নাইকিয়া হৈছে কি কৰিবি আৰু এতিয়াতো মানে আমাৰ এইটো এতিয়া নহয় গম পাৱানে যেতিয়া বৰষুণ তোৰ আমাৰ ইয়াত মানে মাটিত নপৰা আগতে কাৰেণ্টটো কাটি দিয়ে এনেকুৱা বেয়া মানে আমাৰ ফালৰ কাৰেণ্টটো
তাকে তাকে কেইলে জানো কে এনেকুৱা হয়? আমাৰ ইয়াতহে হয়নে মোৰ বেলেগতো হয় জানো পায়!
মানে বেলেগত টো কাটে কিন্তু এনেকাকে নেকাতে মানে আমাৰটো এতিয়া কাটি থৈ দিয়াটো যিটো সময়ত মানে মানুহ বিলাকে আৰাম কৰে সেইটো সময়তে কাৰেণ্টো কাটি থৈ দিয়ে
অ দিনৰ দিনটো তোৰ পথাৰত থাকি পেলাই ৰাতিহে অকণমান আৰাম কৰিবলৈ সময়তটো পাই ৰাতি ধৰা আকৌ আমাৰ মাহতো তিনটামান বজাতে উঠেই ধৰ ৰাতিটো অকমান ভালকে শুৱলে পালে ভাল আৰু ধৰ বিচনী মাৰি মাৰি শুৱালে তোৰ ৰাতিপুৱা উঠিবলে মন নযায় চাগে মইতো এনেই সাতটা ছয়টা বজাত উঠো। হলেও মানে তোৰ কাৰেণ্ট টো কেইলে ইমান কাটি থাকিবলৈ লৈছো জানো এতিয়াও কাৰেণ্টটো নাই মানে
তাকে এতিয়া গম পাৱ নে নাই? কালি ৰাতি মই তোৰ কাৰেণ্ট নোহোৱাৰ কাৰণে ৰাতি শুব পৰা নাই ৰাতি তিনিটা বজাত শুইছো আৰু তিনিটা বজাত শুৱা কাৰণে এতিয়া আকৌ ৰাতিপুৱা পথাৰলে যাবলগীয়া হৈছে পাঁচটা বজাত, এতিয়া-এতিয়া উপায় নাই মানে গাটো অকণো জোৰেই নাই মানে এনেই কোৱা হৈ আছে গাৰ অৱস্থা।
কথা সেইটোৱে মানে তোৰ মানে তই মানুহে যদি তই দিনৰ দিনতটো কষ্ট কৰি যদি ৰাতি যদি অকমান শুবলৈ নাপাও নহয় মানে ত মূৰটো অকণমান টিং টিঙাই থাকে, তাৰপিছত গাটো গধুৰ গধুৰ লাগি থাকে। ত মানে সেইকাৰণে অকণমান অসুবিধা হয় মানে তোৰ ৰাতিটো অকণমান ভালে শুবলৈ পাব লাগে দিনত কষ্ট কৰিলে।
তাকে অকণমান হলো কাৰেণ্টটো থাকিলে অকমান শুই অকমান ভাল লাগে ন।
ভাল লাগে অ সেইকাৰণে মানে তোৰ আৰু কিনো কবি।
এইটো মানে কি গম পাও নাই এনেই আগতে এনেই এনেই হলে বিচনী মাৰি শুৱ পাৰি কিন্তু ভাল কিন্তু তই দিনটো যদি এ কোৰ মাৰিলো কঠিয়া তুলি পেলাই কেনেকে বাৰু তই হা বিচনী মাৰি শুবি কচোন তই?
উম হয়তোৱে তাকেতো আৰু কিনো কবি। তাৰপিছত কচোন তহঁতৰ ঘৰত খবৰ খাতি ভালেই নহয়?
ভগৱানৰ কৃপাত আছো আৰু ঘৰৰ মা দেউতা অকণমান দেউতাহে অলপ মানে গাটো অলপ দিনৰ পৰা ভাল নহয় ইমান। দুই এনে ঠিকে আছে আৰু চবখিনি অ চলি আছে।
তাকে তাকে তোৰ মেডিকেল নিছিলি নে
মেডিকেল মানে দেউতাই আমাৰ মেডিকেল যাবই নিবিচ- যদিও এতিয়া পথাৰতো গৈ আছে অলপ দিন পাছত লৈ যাব লাগিব এনেকে থাকিলে নহ'ব ন।
মানে কথাটো শুন আগৰ দিনৰ মানুহে তোৰ এ কি বুলি কয় মানে ঘ ব বন ঔষধ খাই মানে ভালে গৈছিলে ত আজিকালি মানুহৰ কি হ'ল তই আমাৰ কৰোনা ভাইৰাছৰ পৰাতো যেতিয়া বেজীটো দিছিলে তাৰ পাছৰ পৰা মানুহবিলাক অ মানুহবিলাক মানে বহুত দুৰ্বল হৈ গুচি গ'ল। সেইকাৰণে তই যদি এতিয়া যদি বেমাৰ হওঁতে যদি ত হস্পিটেল নি নিও মানে তোৰ অকণমান পিছত অসুবিধা হয়।
তোটো হয় বাৰু এতিয়াতো মানে কি গম পা নাই এতিয়া দেউতাক জোৰ কৰিলেও দেউতা নাযায় এতিয়া মানে কি কৰিম মানে একো ভাবি পোৱা নাই যদিও এটা কথা ভাবিছো গম পোৱা নাই?
কচোন ক?
কোনোবা দিনা মানে যদি মই কবালে যোৱাৰ কথা কৈ দেউতাক লৈ যাম দেউতাক লৈ পেলাই ফ মেডিকেলত সোমাই দিম। ওচ- চৰতে আছ নহ গুলাবৰিট মেডিকেল এখন।
তেনেকে মানে তই যদি কৰ তেনেকৈ হস্পিটেল নি দেখাই আহিবিগে। গ আছে নাই, তেনে তই যদি দাই মানে এনে যদি লগত লৈ মানে হস্পিতেল যাওঁ বুলি কয় যদি নাযাওঁ বুলি কয় তেনেকে মানে তই ফুৰিবলে যোৱা হিচাপে তেনেকে নি পেলাই হস্পিটেলত সোমোৱাবিগে। মানে ধৰ তো আজিকালি স্বাস্থ্যৰ কথা কোনো ভৰসা নাই গম পাইছ- ছিনা কৰোনা ভাইৰাছতোৰ যেতিয়াবা বেজীটো দিছিলে মানুহৰ গাত মানে অ কোনো শক্তি নাইকিয়া হৈ গ'ল মানুহবিলাকৰ। মানে এতিয়া আমি ঘৰ মানে মা-দেউতাৰ কথা নকওঁ নিজৰ কথাটো তই কথাটোতো চা। ত মানে কেনেকুৱা গাটো কি কিবা কিনি লাগি থাকে আজিকালি। আগত যেনেকুৱা আছিল এতিয়া মানে তেনেকুৱা নহয় একেবাৰে।
সেইটোয়ে এতিয়া মানে উ সেইটোয়ে কথাটো এতিয়া। আৰু এটা কথা হ'ল নহয় কালি মানে মোক কি হৈছিলে গম পোৱা নাই এসপ্তাহ মানৰ আগতে মোক মেকুৰীয়ে কামৰিছিলে দেই।
অ।
তাৰ পৰা আমাৰ মানে কি গাঁৱত এনে বনৰ ঔষধ বিশ্বাস কৰে ন দেউতাই কি কৰিলে মোক বনৰ ঔষধ দিলে, মই বনৰ ঔষধ খালো তেতিয়া এপালি খালো আৰু এনেই তিনি চাৰি পালি মান খাব লাগে মই ভাবিলো এ কিনো আও মেকুৰীয়ে কামোৰিছে।
অ তাক শুন মানে আ আগৰ দিনৰ মানুহবিলাকে মানে তোৰ নেমুনিয়া দৰৱ এনেকে বন ঔষধ খাই মানে ভাল হৈছিলে সেইকাৰণে বিশ্বাস কৰে মানুহ দেউতাহঁতৰ আগৰ দিনৰ মানুহৰ কাৰণে বিশ্বাস কৰে। কিন্তু শুন এতিয়া তোৰ মেকুৰীয়ে কামোৰিছে বুলি ত- এনেই কিনো মেকুৰীয়ে কামুৰিচে এনেকে বুলি ভাবি তই হস্পিতেলত গৈ তই বেজী মা ফাৰ্ম আছিলে গ'লো স- ফাৰ্মাচীত গৈ এনেকে ক'লেতো বেজি দুটা তিনিটামান ল'বলে দিব ত বেজী কেইটা ল মানে ত ধৰ এতিয়াতো অনুভৱতো নহ'ব পাৰে পাছলে তোৰ তে মানে মে- কুৰীয়ে কামুৰা অনুভৱটো হবগৈও পাৰে মানে মই তোক কথাটো কৈছো মানে মই আজিলৈকে শুনা নাই মেকুুৰীয়ে কামোৰা কিবা হৈছে বুলি।
এতিয়া কি হব মানে কথাটো মানে কি হ'ল এইটো সিদিনা কিন্তু কামুৰিলে ধৰ দূৰৰ পালি খালে তাৰপিছত এতিয়া কি হ'ল কালি আকৌ ৰাতিপুৱা সময় কিবা হেৰি কৰিলো ন গৈ পেলাই ৰাতিপুৱা অকমান মানে পতককে কালি যাওঁতে হে আহি পেলাই ভৰিত কামুৰি দিলে আহি পেলাই, পাঁচটা মান দাত বহাই দিলে তেতিয়া কি হল মানে ত কালিৰ পৰা ৰাতি ৰাতিপুৱাৰ পৰা মানে সেই সোঁফালৰ ভৰিতো গোটেইটো মানে পুৰা জ্বৰ উঠাৰ নিচিনাকে বি বিষাই আছে আৰু এতিয়া কি হৈছে
অহ
এতিয়া শুন তাৰপিছত কি হ'ল মানে এতিয়া সেইটোতো কালি হৈ গ'ল এতিয়া কি হৈছে আজি সন্ধিয়াৰ পৰা এনেকুৱা লাগিছে গোটেই গাটোত যেন মানে পয়জন হৈ যোৱা নিচিনা বিষ -বিষাক ত হৈ যোৱা নিচিনা নিচা লাগি আছে মানে পুৰা গাটো।
ক মানে সে সেহঁতৰ ধৰ বহুতো বস্তু খাই ন, এতিয়া ধৰ মাছ - চাছৰ পৰা ধৰি কিবা কিনি বহুত খায়। মানে তই সেই অ সাপো খাই মানে এন্দ সেইকাৰণে কৈছো তই গৈ পেলাই হস্পিতালত গৈ বা মে এইটো কি বুলি কয় ফাৰ্মাচীখনত গৈ ভালকে সুধি মেলি তোৰ বেজি এটা লৈ বেজি দুটা - তিনিটামান দিব, বেজী কেইটাও লৈবি তাৰপিছত তোৰ এনেকে টেবলেট - চেবলেটো দিব ত খাই মেলি মানে তই, এ এতিয়া যদি ঠিক কৰি নলওঁ। ত পাছত মানে ধৰ বে বেলেগ প্ৰস্তাব লগীয়াও হকে পাৰে, ত' সেইকাৰণে এতিয়া তই সময় থাকোতে মানে তই কাইলৈ বা পৰ খিলে গৈ পেলাই তই এনেকৈ তোৰ বেজী এটা লৈ আগে
তাকে হয় এটা কাম কৰো নি যাও বল মানে মানে তই ওলাইছোন মানে মই এতিয়া মানে কিমান ভালদৰে নাজানো মানে বেজি কথাবিলাক আচল, মোৰ মানে কিবা এতিয়া মেকুৰীয়ে কামৰ কথা মানে কি দৰৱটো দিছে এতিয়া দেউতাই দিলে এতিয়াতো মই দেউতাক কেতিয়া দেউতাই কাইলে মোক কৈছে দৰৱ খাই ভাল মান তেতিয়া তেতিয়া দ খালে ভালে দেউতাৰ কথাটো নোশুনিলেই নোৱাৰি, তাৰপিছত আকৌ তেতিয়া দেউতাৰ কথা নো শুনিলে নোৱাৰি নোৱাৰি তেতিয়া আকৌ দেউতাৰ কথা শুনি থাকিলে যদি আকৌ ফালে গৈ পালে কিবা কিবি হৈ যায় তেতিয়া প্ৰব্লেম হব ন বহুত অসুবিধা হব।
শুন, মই কাইলে তহঁতৰ ফালে যোৱা কথা হৈ আছিলে মানে মোৰ মানে ইমাৰ ইমাৰ্জেঞ্চিও নহয় মানে কথাটো, তহঁতৰ ফালে যোৱাটো মই কাম এটা কৰিম মই তহঁতৰ ফালে, কাইলৈ মোৰ মানে ইমাৰ্জেঞ্চি নাছি ছিলে হ'লেও মই ত কাইলে গুচি যাম তহঁতৰ ফালে, গৈ পেলাই। তোক মই এ, লৈ পেলাই মই। কি হব বুলি কয় মেডিকেললৈ গুচি যাম। তাৰ পিছতোক তাত বেজি চেজি দিয়া আকৌ এনেকে চব দেখাই মেলি আনি পেলাই, তহঁতৰ ঘৰত থৈ মই গুচি আহিম।
এইটোৱে মানে কি, এতিয়া এটা সেইটো কথা হ'ল বাৰু সেইটো কথা বা থাকক বাৰু মই এইটো তই মই কোনবা দিনা যাম বাকী হেৰি নহয় কিবা এই এইটো তই এতিয়া ত আমি বহু দিন এমাহমানেও হৈ গল লগ এতিয়া কোনবা ফালে যাব লাগি নে মই ভাবিছো মানে
অ শুন শুন, কথাটো এনেকুৱা মানে মই তোৰ মই তহঁতকে ক'ম বুলি ভাবিয়ে আছিলোঁ। মানে ক'বলে মানে মই তোৰ ভাবিয়ে থাকোঁ মানে ক'বলে সময়ৰ পোৱা নাই মানে ধৰক খেতিতে লাগি থকা হৈছে যে এ তাৰ পিছত মই কি বুলি ভাবি আছো গমা পাইছানে? তোৰ আমি এইকেইদিন তোৰ মাজু লি চাইডে যাম বুলি ভাবছো। মানে আমাৰ ধৰা আৰু এসপ্তাহ দহ দিনৰ পিছত আমাৰ খেতি উঠি যাব।
উম।
তেতিয়া মানে তোৰ, আমি এনেকৈ তই, মই আৰু মোৰ লগৰ এটা আৰু মোৰ লগত দুটা যাব পাৰ, দেই তাৰপিছত আমি তিনটা যাম। আমাৰ এইফালৰ পৰা তই যাবি আৰু এটাক লৈ পেলাই আমি এনেকে, মাজুলীত যাম বুলি ভাবি আছিলোঁ। মাজুলীত গৈ এনেকে গোটেইকেইখন সত্ৰ চাম তাৰ পৰা সত্ৰ চাই পেলাই এ আকৌ এনেকে মুখাশিল্প এইবিলাকো অকন মান চাম শিকিম তাৰ পাছত আকৌ এনেকে, শিৱসাগৰ হৈ জয়দৌল শিৱদৌল, ৰংঘৰ, কাৰেংঘৰ মানে গোটেইখিনি চাই পেলাই আমি এ, এনেকে এপাক চাই আহোগে বুলি ভাবিছো, আৰু যিহেতু আমাৰ এতিয়া গৰম বন্ধ চলি আছে।
নহয়এইটো মই কৈছো শুম, মই মানে ভাবিছিলো কথা এটা হা
ক'
কিবা মানে ভাবিছিলো, যদি এতিয়াত ডাইৰেক্ট এইফালেদি মাজুলীলৈ গ'লে আকৌ শিৱসাগৰ হৈ সেইফালেদি মানে বেছি হয়, এইটো বেলেগ একো চাব নাপাম আমি ভাবিছোঁ কি গম পাৱনে? ফালে যদি আমি, মাধবদেৱ জন্মস্থানত যদি আৰম্ভ কৰো আমাৰ যাত্ৰাটো। ইয়াত যাত্ৰাটো আৰম্ভ কৰিবলে, প্ৰথমতে আমি ধৰি লোৱা নাগ শংকৰ মন্দিৰ চালো। তাৰ পাছত গৈ পেলাই যদি আমি, আমাৰ যিটো ভাৰতৰ ভিতৰত চবতকে এটা ডাঙৰ শিৱলিংগ। এইটো আছে মানে, এইটো মানে মৃত্যু মহামৃত্যুঞ্জয় মন্দিৰ আছিলে। তাত যাম। তাৰ পৰা গৈ পেলাই যদি আমি কাজিৰঙা হৈ পেলাই সেইফালে গৈ ত শিৱসাগৰ। শিৱসাগৰ জয়দল, শিৱদ'ল এইবাক চাই পেলাই যদি মাজুলী সোমাই সত্ৰ খিনি চাই সেইফালেদি গুচি আহিব পাৰোঁ ধুনীয়াকে।
এই মানে তেনেকৈ হ'লে, শুন কথাটো বহুত মানে মই যোনটো কথা ভাবিছিলোঁ, মানে তাতকে বহুত দীঘলীয়া হৈ যাব কথাটো। মানে এতিয়া ধৰ, তোৰো সুবিধাটো চাব লাগিব মোৰ সুবিধাটো চাব লাগিব। আৰু যোনকেইটাক আমি লগত নিম, সিহঁতকেইটাৰো সুবিধাটো চাব লাগিব মানে। এতিয়া মানে কি হ'ল মানে ধৰ অ' হেল্ল'!
উম।
মই হোৱাটছএপ গ্ৰুপ এটা খুলিম তাৰপিছত খুলি পেলাই তোৰ। কি কৰিম মই তোকো গ্ৰুপ এডমিনৰটো দি দিম তাৰপিছত আকৌ হেৰি এড কৰি দিবি। তাৰপিছত, কৰি পেলাই মই কথাটো আলোচনা কৰিম মানে ধৰ এতিয়া আমাৰ গৰম বন্ধ দি আছে ন, মোৰ জুলাইত মানে আগষ্টতো এক তাৰিখৰ পৰা কলেজ খুলিবই তাৰ পাছত মানে অকমান অসুবিধা হ'ব। মানে গ'লে এইকেইদিনতে গৈ মানে, আগষ্ট এক তাৰিখৰ আগত ঘূৰি আহি
অ' এইটোয়ে মই এটা কাম কৰো নহলে, হেৰি আৰু মোৰো কলেজ চাগে এক তাৰিখ মানৰ পৰা। খুলিবই। ‌মোৰ চাগে ক'লে আগষ্ট এক তাৰিখ মানৰ পৰা খুলিব।
সাত দিনমান একেৰাহে যাম বুলি ভাবি আছোঁ মানে ধৰ এনেকৈ দহ পোন্ধৰ দিনমানকৈ এনেকৈ যাবলৈ অসুবিধা হ'ব। ধৰ আমি যদি এই পিন্দি, ‌ আমি মই তহঁতৰ ঘৰত তহঁতৰ ফালে টো গৈ পেলাই অকণমান ওচৰে হ'ব। আমি যদি এইফালৰ পৰা আমি তিনিটা গৈ, তহ‌তক তহতক লৈ পেলাই এনেকে। মাজুলীত গৈ এনেকে গো গোটেইকেইখন সত্ৰ যদি চাওঁ চাই পেলাই এনেকে ধৰক মানে বেছি দিন কৰিবতো নোৱাৰি।
সেইটোৱে এই হেৰি কৰো মানে এতিয়া নহয় এতিয়া নহয় শুন -শুন এতিয়া নহয় ৰ' তেতিয়া মানে কি খেতিটো প্ৰথম উঠি লওক, তাৰপিছত লগৰকেইটাকো সুধি লওঁ আজৰি হৈ লও ঘৰৰ পিছত আমি ছবেই পাতি। পাতিম ভালদৰে। তাৰ পিছত যদি মানে চবে যদি কৈ বোলে হ'ব এনেকে যাওঁ তেতিয়াহ'লে আমি গোটেই কেইটাই লগতে ওলাই পেলাই এইফালেই মা মাধৱ দেৱ জন্মস্থানত প্ৰথমতে আৰম্ভ কৰি তাৰ পিছত এইফালৰ পৰা চবখিনি চাই আৰু মানে কি তাত থকা মুগা খিনি। শিল্প খিনি বহুত চাবলগীয়া বস্তু এতিয়া মানে।
মই মানে মাজুলীত কি গম পাইছ নাই। তোৰ মাজুলীত গ'লে মই যে আউনীআটী সত্ৰত এনেকৈ তোৰ কি বুলি কয় বাঁহৰে যে এ সেইবিলাক বনাই, মুখা শিল্প বিলাক যে বনাই মই
অ' এইটো এইটো গম পাও নাই এইটো গম পাও নাই, এইটো মই চাইছিলো নহয় সেইবিলাক মোবাইলত। মোবাইলত চাইছিলো নহয় এই বহুত ভাল আছে দেখিবলৈ আৰু চাবলৈও ভাল আমাৰ ভাও
চাবলে ভাল নহয়, মানে ধৰ আমি এতিয়া অসমীয়া মানুহৰ অসমীয়া বস্তুটো যদি অকমান শিকো। ধৰ অসমীয়া সংস্কৃতি যদি আমি নিজে যদি বজাই নাৰাখো মানে কোনেনো বজাই